অ' কি কৰি আছা?
এয়া কাপোৰ জাপি আছোঁ। আপুনি কি কৰিছে?
ৰ'বা ভাগৰ লাগিছে অকমান বহিছোঁ। আজি দিনটো ইমান কষ্ট হল একেবাৰে।
উম, কিয়?
কিয় মানে এদিন হাতৰ চোৱা বুলি মানে ভালকে কাপোৰ কানি ধুব পৰা নাই। কালি কেইটামান ধুলোঁ, আমাৰ ছোৱালীজনীৰ পৰীক্ষা হৈ আছে যে। তাৰপাছতে আজি পৰীক্ষা শেষ হৈ আগবেলা স্কুলত থৈ আহিলোঁ। কালি কেইটামান ধুলোঁ। কিন্তু চব কাম কৰিব নোৱাৰিলোঁ। আজি কেইটামান ধুই পেলাই সামৰিলোঁ আকৌ ভাটিবেলা আমি জুবিন ক্ষেত্ৰলে গ'লো আজি।
অ' জুবিন ক্ষেত্ৰলৈ গ'ল।
অ' তাত মানে হেৰি কৰিছিলে, এই সাতৰ চোৱা বুলি মানে সেই গামোচা দি গোটেই এনেকে বান্ধি কৰি থোৱা দেখিছিলোঁ যে বেৰি থৈছিলে গামোচাৰে মানে গোটেই বেৰি থৈছিলে।
অ'।
তাৰপাছত হে তাকে দেখি ভাল লাগে। চাওঁ, আজি খুলিব গোটেইখন তেওঁলোকে, কালিয়ে খুলিছে বোলে। তুলি চাফা চিকুণ কৰিব আহি চাগে দেখি ভাল লাগিব। সেইকাৰণে আমি টালে গৈছিলোঁ আজি। সেই ভাগৰ লাগিছে এতিয়া বহিছোঁ অকমান ৰ'বা।
উম।
তাত তুমি কি কৰি আছা?
এ, এনেই আছোঁ, কাপোৰ জাপি আছোঁ, খা এই কাপোৰ ধুই দিয়া গৈছিল যে আজি।
তোমালোকৰ ফালে সাতৰ চোৱা খেল ৰ মাহঁতে নামানে নে নামানে?
মানে, সেয়া মা কাপোৰ ধুই দিছিলে, কাপোৰ চপাই কৰি মানে জাপি আছিলোঁ সেয়া।
কাপোৰখিনি জাপি আছোঁ, মাওঁ জাপি আছে, একেলগে জাপি আছোঁ।
অ'।
কৰি আছে সুধো ভাত খালে নে নাই।
তিয়া মানে অতীজৰ নিয়ম ন' পালিবই লাগিব। মানে অতীজৰ পৰা যিটো মানি আহিছে হেৰি কৰিবই লাগিব সেইকাৰণে অকমান নিয়ম নীতি কন কৰি মেলি আজি শেষ কৰিলোঁ আৰু।
অ' আপুনি আমা মানে আপুনি অম্বুবাচি মেলা চাব গ'ল নে নাই?
আমি অম্বুবাচী মেলা চাবলৈ নগ'লো। ইমান ভিৰ দেখিছোঁ মোবাইলতে মানুহবিলাকৰ। কিছুমান মুৰ ঘুৱাই পৰিছে, কিছুমানৰ কাজিয়া লাগিছে আৰু কিছুমানে অৱশ্যে বহুত কষ্ট কৰি খোজ কাঢ়ি কাঢ়ি আহিছে দেই। সেইবিলাকো দেখিছোঁ আৰু ভালো লাগিছে।
ভাল লাগে অ' অম্বুবাচী মেলা।
ভাল লাগিছে গৰমতটো বেছি যে সেইকাৰণে মানে অ'। মই আকৌ কি গৰমত মানে অসুবিধা পাও তাগিলে ঠাণ্ডাত পাৰো অকমান কিন্তু গৰম বস্তুতো মই একেবে সহ্য কৰিব নোৱাৰো।
আপোনাৰ এনেও এইটো টাইমত আপোনাৰ ভিতৰত সোমাব নিদিয়ে মেলা
অ', নিদিয়ে অ। সেইটোহে সেইটো সেইকাৰণে ইমান মানে ইচ্ছা নগল আৰু। যাম এদিন মানে মন্দিৰটো খোলা অৱস্থাত যাম চাবলৈ ইচ্ছা এটা আছে। যাম এদিন তুমি গৈছানে নাই কামাখ্যালে।
মই বাৰু যোৱা নাই এনেকে যাম যাম ভাবি আছো যাব পৰাই নাই একচুৱেলি তাত যাম বুলি ক'লে যাব নোৱাৰে ন'।
অ', বহুত মানুহ বিলাকে লাইন ধৰি ধৰি বোলে ভিতৰলে যাব পাৰে।
সেইটো সেইটোৱে সেইটো আ পোনাৰ মানে মেইন যোনটো মানে এটা কিবা হেৰি থাকে। তাতহে তেনেকুৱা মানে এনেই লাইন ধৰি নধৰিলেও পাৰে।
উম।
খালি হেৰি হয় তাত যাবলৈও এনেকে মা মাতিব লাগিব তেতিয়াহে যাব পাৰিব।
অ'।
নিজে যাও বুলি কলে যাব নোৱাৰে আও কাৰণ আমাৰ মায়ে মানে সৰুৰ পৰা ভাবি আছে কামা খ্যা মন্দিত যাম যাম।
অ।
যোৱা হোৱাই নাই এয়া কেইদিম এ তিনি মাহ মানৰ আগত গৈছেহে।
অ অ নাই যোৱা কামাখ্যাত যোৱা হেঁপাহ এটা আছে। যাম অকমান ঠাণ্ডা পৰক তেতিয়া যাম।
সেইটো বুলি আপুনি ভাবিলে যাব নোৱাৰে ন তাপা। আপোনাক নিমন্ত্ৰণ মাই নিজে দিব লাগিব তেতিয়াহে আপুনি মানে যেনেকে নহক ঘপককে ওলাই যাব আৰু।
অ হয় তেনেকুৱা কিছুমান মহত গুণ আছে ন। উম মোৰ মানে বহু মানে কিবা কিবি চাবলে ইচ্ছা যায় কিন্তু সময় সাপেক্ষে মানে নিমিল নপৰে। মোৰ ধৰা যেনেকে তিনচুকীয়া মন্দিৰ যাবলে ইচ্ছা এটা আছে। তাতে কাজিৰঙা যাবলে ইচ্ছা এটা আছে। মানে কামাখ্যালে যোৱা ইচ্ছা এটা আ ছে তেনেকে মানে ইচ্ছা এটা সৰু হোৱাকে আ ছে নাথাকা নহয় যাম কেতিয়াবা তেওঁ যদি দয়া কৰে আও। যে যাম আও ভগৱানৰো সহায় লাগিব।
মও তাকে মই ভাবিয়ে আছো কামাখ্যা মন্দিৰ যাম যাম এনেকে একোহো। সময় নিমিলা।
উম।
যাবই পাৰা নাই সেইকাণে। মেনে শুনিব পাইছো তাত এনেকে বলি চলি দিয়ে ন।
অ ৱগৈছে বলি দিয়া বাও আজিকালি বলি দিয়া প্ৰথাটো অকমান। লাহে লাহে নাইকিয়া হৈছে বাৰু। কিন্তু কামাখ্যাত দিয়ে বাৰু কামাখ্যাত দিয়ে। দিয়ে দিয়ে।
তাত মানে বহুত মানে একে আপোনাৰ যেনেকুৱা মানে ডা ডাঙ ডাঙ ছাগলী থাকে ন। তেনেকুৱা ছাগলী বিলাক মানে তাহাঁত এটাই মহত্ব ছাগলীটো বলি দিব আৰু ছাগলীটো যোনটো কাটিব, যিমানে ডাঙৰ নহওক মানে একে ঘাপতে ডিঙিটো কাটি দিয়ে আৰু।
অ এইটোৱে বলি দিয়া ধ ধৰা।
অ, আপুনি যে কৈছে, এনেকে লাইন লব লাগে। সেইটোৱে মানে যত মানে লাইন ল ব লাগে। তাত আপুনি ৰাতি আপোনাৰটো সেই চাৰে চাৰিটা মানলৈ বন্ধ কৰি দিয়ে। খিনি জেগা। চাৰে চাৰিটা আগতে যদি সোমাব পাৰিলে সোমাব পাৰিব, নহলে নোৱাৰে অ।
উম,
সোমালেও তাত গৈ পেলাই মানে নিজয়ে কিবা নিচিনা মানে তাত এনেকুৱা কৰে কিবা হেৰি মাজত কিবা এটা থাকে মানে কিবা মূৰ্তি টাইপ অলপ থাকে। তাপিছত চাইডত মানে সেনেকে আও যোনবিলাক মানে বলি দিয়ে ন, ছাগলী তাগলী বিলাক? সেইখিনি মাথা কেইটা মানে তেনেকে তাত সজাই সজাই থৈ দিয়াকে পুৰা মাথা কিতা পা তেজ চেজ ওলাই থাকে। সে এনেকে পোৰা ৰহস্য মায়। তাপিছত তা পা পানী ওলাই থাকে। সেই পানী খিনি চুব পালে বোলে বহুত
উম।
দেখা নাই অ। এনে ধৰা পূজা চুজা বিলাকত ছাগলী বলি দিয়া বা কেতিয়া মহ বলি দিয়া সেইবিলাক দেখি আছো। কিন্তু কামাখ্যা বলি দিয়া কাৰ্যটো বাও দেখা নাই বাও আজিলেকে।
অ, আমাৰ মাহতে দেখিছে, মানে এনেকে মই শুনিছো আৰু বহুত ৰহস্য মই আৰু।
ও, আজিকালি মানে আছে বলি বিধান পৰীক্ষাটো কিন্তু মানে না আচলতে এটো মানে মো মই নহয় আৱ। বিজ্ঞানৰ মতেও বলি বিধানটো মানে অকমান আজিকালি এৰিব হৈছে আৱ। জীৱ এটা হত্যা কৰি বলি দিনো কিডাল লাভ আছে।
কিন্তু এতিয়া আপুনি এৰো বুলি ক'লে এতিয়া কামাখ্যা মন্দিৰ বিলাক এৰিব নোৱাৰে কাৰণ কিয়নো ইমান দিন পা ইমান বছৰ যুগ যুগ পা বলি দি আছে ন। ঘপককে যদি এতিয়া এৰি দিয়ে কিবা মানে কিবা হেৰি হ ব আৰু যেনেকে বলি ধেকিলে এটা মানে শা
আন ভক ভগৱানকতো জীৱ এটা ভগৱানে কোৱা নাই নহয় বোলে জীৱ এটা মাৰি পেলাই মোক সন্তোষ কৰিব লাগিব হয়।
সেইটো হয়, এনেই এতিয়া যেন নিয়মটো কৰিলে যে এতিয়া যে এৰি দিলে মানে বেয়া হব ন। যিয়ে নহওক ভগৱানে নকলেও ইমান দিন পা সান্তনা দি আছে। মানুহ খিনিয়ে যিহেতু বলি দি দিয়ে।
আমাৰ ভুল ক'ত? আমাৰ ভুল সেইটোৱে, ক'ত ভূল হয়? আমি অতীজ পা কৰি আহিছে কৰি আছো বাছ। তাৰ বিষয়ে আমি একো মহত্ব বুজি নাপাও। আমি এটাই যেনো আগৰ দিনৰ মানুহে কৰিছিলে, মোৰ দেউতাই কৰিছেলে। মোৰ আগৰ আইতাই কৰিছিলে, আগৰ আজু ককাই কৰিছিলে এতিয়া আমি কৰিছো। মই সেইটোহে মানি আছো এতিয়া হয়, আমিতো কোনো শাস্ত ৰ নিয়ম মানি কাম কৰা নাই আজিকালি কৰিছো জানো নাই কৰা নহয়। সেই সেই কথা কিন্ত মানে উপায় নাই আৰু, পৃথিৱীখন এনেকে চলি আছে চলি থাকিব। তেনেকেই গৈ থাকিব আও কিনো আও।
এনেকে মানুহে কোৱা শুনিছো আৰু আও। উ মানুহে কোৱা শুনিছো এইটো মানে ঘপককে এৰি দিব নোৱাৰে। বোলে এতিয়া মানে কিবা ধ্বংস হৈ যাব পাৰে।
টো কিমান দিনৰ একেবাৰে বুৰঞ্জী লিখিত হিচাপে থকা প্ৰসিদ্ধ হেৰি ন।
অ এয়া লিখিত হিচাপৰ বুৰঞ্জীৰ, অঁ আৰু এইটো এইটো সান্তনা দিয়া নিচিনা হৈ আছে, সান্তনাটো এৰি দিলেতো কিবা বিপদ আহিবই।
হৈ যাব পাৰে, ‌ সেইটোৱে আৰু অ বাৰু বিশেষ হেৰি যে তোমালোকৰ সেইপিনে বানপানী চানপানী কিবা হৈছে নেকি?
নাই এইফালে বাৰু এনেকুৱা বানপানী আমাৰ এইফালে ইমান বানপানী নহয় মানে আমাৰ হেৰি মানে এইয়া কি বুলি কয় মা মাথউৰি দি দিছে যে।
অঁ
অঁ সেইটো কাৰণে বানপানী নাহে, তো আপোনাৰ সেইকাৰণে বানপানী নহ য় এনে আগতে হৈছে বাৰু, যেতিয়া মাথাউৰিটো দিয়া নাছিলে। বাও ইমানো ভিতৰত সোমোৱাহি নাই আৰু আধাতে ৰখিছে অকল অলপাত মানে আঁঠুুলৈকে পানী আৰু অ।
উম উম।
বেছি নাই আহা ভিতৰলৈ আহা নাই বাৰু আজিলৈকে।
অঁ
এনেই আমাৰ অল অঁ এনেই আমাৰ দূৰত অলপ
কোনো জোগাত আকৌ পানী বহুত হৈছে নহয়।
অঁ এনেই আমাৰ অকমান দূৰলৈ মানে খুৰী এজনী আছে মানে মাৰ বান্ধৱী হয় আৰু।
অঁ
তাহতৰ ঘৰত কিন্তু একদম মানে বানপানী হ'লে ফুৰা আৰু একে ঘৰৰ ওপ ৰলেকে পানী হয় অঁ।
অঁ অঁ
উম মানে ঘৰৰ চাত কি মানে টিংকি খনে ধৰিব পাৰে সেইকাৰণে ৰাস্তাত থাকেহি।
তাকে
কিন্তু এইবাৰ মানে মাথাউৰিটো কাৰণে হোৱা নাই আৰু।
হয়
উম, আপোনালোঁকৰ হেইফালে
আমাৰ ফালে বাৰু তেনেকে বানপানীৰ প্ৰভাৱতটো পৰা নাই। কিন্তু মানে খাল বিল পুখুৰী বা পথাৰ এইবিলাকত বাৰু মানুহৰ খেতি বাতি কৰিবৰ কাৰণে বাৰু পানীৰ সুবিধাটো দিছে। দিছে য ও মানে এতিয়া মানুহ বিলাকে এতিয়া শাওন ভাদতহে অকন ৰুব আৰু।
সেইটোৱে অ,
কৰিব বাৰু কৰিব খেতি মানুহে বা খেতিটো ভালেই হব চাগে, বাৰু ঠিকে আছে দিয়া। বুজিছা মোৰ অলপ কাম আছে বুজিছানে, তোমাৰ লগত কাইলে কথা পাতো দিম দিয়া দেই,
অ অ হ'ব দিয়াক।